কি কৰিছ'? অ, নমস্কাৰ কি কৰিছা আপুনি?
মই এনেই বিচনাতে বাগৰি আছোঁ।
অ', ভাত খালে?
খালোঁ - খালোঁ।
বা আজি কি দি ভাত খালে, সোনকালে খালে নেকি আজি ভাত?
আজি গাটো ভাল লগা নাই কাৰণে সোনকালেই খালোঁ।
অ', কি দি খালে, আৰু
আৰু আলুভৰটা।
বা সিহঁতি খালে নেকি? অ', ভালেই দিয়ক, লগত দালি চালিও আছিল নেকি?
নাই, নাই, আজি দালি বনোৱা নাই।
অ', অ', অ'।
পিছে আপুনি খালেনে নাই?
অ', মই খালো, খালো।
কিহেৰে খালে?
মই আপোনাৰ চিকেন ৰ'ষ্ট বনাইছিলোঁ
অহ।
তাৰ পিছত দালি বনাইছিলো, তাৰ তাৰ পাছত আপোনাৰ বেঙেনা ফ্ৰাই কৰিলোঁ বেচন দি, তাৰ তাৰপিছত পাপৰ, লগত আপোনাৰ গাজৰ আচাৰ আছিলে।
হয়।
অ', সেয়া দিয়ে খালো আৰু, বাকী আপোনালো
ভালেই দিয়ক। বাকী আপোনালোকৰ খাদ্য, সেই খাদ্যবোৰ ভালেই।
হয়, হয়, হয়, এ আপোনাৰ মানে আজিৰ দিনত ঠাণ্ডা বতৰ নহ, বৰষুণ চৰষুণো দি আছিলে। সেইকাৰণে মানে আমি এনেকে খাই দিলো আৰু বুজিছে, মানে দিনত মানে নিৰামিষে খাইছিলো বাৰু, এতিয়াও
অকমান ভালকে খাই দিওচোন আৰু বুজিছে, তাকে চিকেন ৰষ্ট বনালো আৰু।
হয়। আপোনাৰ মাতটো অকন ভালকে শুনা পোৱা নাই, অকন খোজ-খোজ আপোনাৰ মাতটো অকণ ভালকে শুনা পোৱা নাই, আপুনি অকণ আপুনি অকণ
হে-হেল্ল' হয়, মই আপোনাৰ মাতটো শুনি আছো। অ', শুনি আছোঁ, শুনি আছোঁ।
হয়, মইও শুনি আছোঁ। হয়, হয়, মইও শুনি আছোঁ।
হয়, কি কৰি আছে এতিয়া আপুনি?
মই বাগৰি আছো, গাটো ভাল লগা নাই যে।
অহ, কি হৈছে বেমাৰ চেমাৰ হৈছে নেকি আপোনাৰ?
হয়, হয়, মোৰ বহুত জ্বৰ হৈ আছে।
অহ, আপুনি ঠাণ্ডা চাণ্ডা বেছিকে খায় নেকি?
নাই ইমান নাখাওঁ, ঠাণ্ডাও দিছে ঠাণ্ডা বতৰ, গৰম বতৰ সেইকাৰণে উঠিছে নেকি?
অহ হ'ব পাৰে, হ'ব পাৰে, আপুনি এটা কাম কৰিব এনেকে অলপ জ্বলা কৰি মানে আপোনাৰ জলকীয়া গুৰি জলাটো নহয় আৰু, জালুকৰ জ্বলা দি পেলে মাংস অলপ আনি অলপ জাল কৰি খাই দিবচোন, নহ'লে বোলো সৰু যদি মুৰ্গী পোৱালি আছে ঘৰত, অলপ জাল কৰি বনাই পেলাই খাই দিব, মানে অকণ জ্বলা হলে হ'লে জ্বৰটো অকমান ভাল হব।
মানে মই হেৰি জালুক দি বনাব নাজানো, জালু
আপোনাৰ জালুক অলপ নে, এতিয়া যেনেকে বনাই তেনে নৰ্মেলি বনাব আৰু, তাতে আপুনি জালুক অলপ বেছিকে দি দিব। মানে জালুকৰ জালটো অকণ লাগাকে মুখত।
হয়।
হয় তেনেকে সৰু মুৰ্গীৰ পোৱালি আপুনি কিন্তু, এইটো জোলহে খাব চুপ বনাই পেলাই যে।
হয়।
অ' হয় সেনেকে চুপ বনাই পেলাই খাব আপুনি মানে হেৰি নকৰিব আৰু
মানে চুপ বনাই খাব আৰু কিন্তু হেৰি নকৰিব এইয়া, বেছি জলকীয়া গুড়ি নিদিব।
হয় কেনেকে বনাই ক'ব পাৰিব নেকি?
হয় আপুনি প্ৰথমতে অলপ চিকেন আনি ল'ব, যদি ঘৰৰ মুৰ্গী আছে সৰু পোৱালী মুৰ্গীটোকে আপুনি অলপ কাটি বাচি ল'ব ধুনীয়াকে, শুনিছে তাৰপিছত আ হয় তাৰপিছত আপুনি সেইখিনি ভালকে ধুই মেলি ল'ব। মেলি লৈ এটা পাত্ৰত সেইখিনি ধুনীয়াকে পানীটো সৰকিবলৈ থৈ দিব।
হয়।
এফালে আপুনি কেৰাহী এটাত আপুনি অলপমান তেল দিব।
হয়।
তাত আপুনি টেজপাত দুটা দি দিব।
হয়।
তাত অলপমান পিয়াজ সৰহকে দিব গম পাইছে নে?
গম পাইছো।
পিয়াজ সৰহকে দি, ভালকে লৰাই থাকিব লৰাই থাকিব যেতিয়া আপোনাৰ পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'ব।
হয়।
তাত আপুনি জালুকৰ গুড়ি অলপ সৰহকে দি দিব পাৰিলে গোটা জালুক দুটামানো দি দিব গম পাইছে? অ' ইমানো সৰহকে নিদিব জো খৰ দিব আৰু তেও মানে অলপ মানে আগতকৈ অলপ বেছিকে দিব আৰু আগত আঞ্জা বনালে যেনেকৈ দিয়ে। তাত আপুনি অলপমান জলকীয়া গুড়ি দিব, বেছি নিদিব অলপ দিব তাত অলপ হালধি গুড়ি দিব, নিমখ দিব, গৰম মছলাটো চিনি পায়েই চাগে?
হয় চিনি পাও।
হয় গৰম মছলা অলপ দিব আপুনিও, গৰম মছলা অলপ দিব তাৰপিছত আদা ৰহুনৰ পেষ্ট অলপ দিব গম পাইছে?
হয় গম পাইছো।
অ' তাৰ পিছত এটা গোটা ৰহুনো দি দিব তাত।
হয়, হয়।
তাৰ পিছত সেইখিনি ভালকে লৰাই থাকিব, লৰাই থাকিব। লৰাই লৰাই পেলাই তাত অকমান পানী দি দিব নাম মাত্ৰ পানী দি দিব। পানী দি আপুনি সেইখিনি আকৌ লৰাই থাকিব, লৰাই থাকিব। লৰাই থাকি থাকি সেইখিনি আমাৰ আপোনাৰ এক ৰঙচুৱা হৈ যাব, একদম তেলটো যেতিয়া ওপৰলৈ ফুটি ফুটি আহিব
গম পাব নহয় মানে, মানে এনেকে লৰাওতে লৰাওতে আপোনাৰ তেলটোৰ ওপৰলৈ উঠি আহিব গম পাইছে নে? এটা মানে পানী মানে ভাপ এটা আহি পেলাই সেইখিনি মানে ৰখি যাব আৰু গম পাইছে? তাৰ পিছত আপুনি কি কৰিব জানেনে? চিকেন খিনি যে থৈ যে দিছে, হেল্ল' চিকেন খিনি তাত ঢালি দিব। হয়, হয় শুনি আছে? হয়, হয় তাৰপাছত চিকেন খিনি দি পেলাই ভালকে আপুনি লৰাই চৰায় দিব, লৰাই চৰায় অলপ টাইমৰ কাৰণে আপুনি ঢাকনখন লগাই থৈ দিব। পাঁচ মিনিট মানৰ কাৰণে কিন্তু পাঁচ মিনিট মান আপুনি একদম মানে গেছত বনালে গেছটো একদম চ্লিম মানে একে বুজিছে তাৰপিছত সেইখিনি যেতিয়া অলপ অলপ টাইমৰ কাৰনে পাঁচ মিনিট লৰাই-হৰাই দিব কি দিব। যেতিয়া অলপ অলপ মানে উতল হেৰি হ'ব আৰু মানে, এনেকে পানী দিব ন' যিখিনি মাংস পানী থাকে।
তাৰ পিছত আপুনি কি কৰিব জানে নে? তাতে আপুনি বোলো অন্তাজত যিমান খিনি পানী ৰাখে পানী দিব অলপ সৰহকে দিব অলপ মানে এইটো যিহেতু আপোনাৰ এইটো জাল বনাইছে ন' জালুকৰ জাল। অলপ মানে জোল টাইপৰ হ'ব, চুপ টাইপৰ আৰু। এটা আন্তাজত মানে অলপ সৰহকে পানী দিব বুজিছে কেৰাহিত আধা লৈ পানী খিনি দিব দি পেলাই ভাত দি পেলাই আপুনি ঢাকনখন মাৰি থৈ দিব, অলপ টাইম পাছত লৰাই লৰাই চাই থাকিব। ভালকে উতল আহিব দিব, যেতিয়ালৈকে মাংস খিনি ভালকে সিজি নাযায় গ'ম পাইছা নে? যেতিয়া ভালকে সিজি যাব। তাৰপিছত সেনেকে মানে হৈ যাব আৰু গ'ম পাইছে তৰকাৰী খিনি। তাৰপিছত আ আপোনাৰ অলপ টাইমৰ পিছত সিখিনি খাবচোন, খাই পেলাই খুবেই ভাল লাগে আৰু আপোনাৰ জ্বৰ-তৰ হ'লে ন' আপুনি সেনেকে জাল বনাই খালে মানে আপোনাৰ মানে বহুতখিনি সকাহ পোৱা যায় গ'ম পালে নে? অ', শক্তিও পাব আপোনাৰ আৰু আপুনি এনেকে কুকাৰতো বনাব পাৰে, কুকাৰত এতিয়া মই জোনটো পদ্ধতি শিকালো আপোনাক, সেই পদ্ধতিটো দি আপুনি মানে কুকাৰত বনালে ডাইৰেক্ট চিকেন খিনি দি দিব। তাত অলপ এটা ৰহুন গোটা ৰহুন পেলাই দিব, আদা-নহৰু পেষ্ট পেলাই দিব। পিয়াজ দি দিব তাৰ পিছত তাতে তেল অলপ দি দিব, এ ধনিয়া পাউদাৰ অলপ দি দিব তেনেকে গৰম মছলা অলপ দি দিব গোটা ৰহুন এটা দি দিব তেজপাত দি দিব দি পেলাই ভালকে লৰাব, লৰাই পেলাই আপুনি তাতে পানী অলপ জোখত ৰাখি পেলাই ডাইৰে্ট চিটি মাৰি দিব। কুকাৰত জোল কৰি দিব আপোনাৰ সেইখিনি সেনেকে খায়ও খুব ভাল লাগে গ'ম পাইছে নে?
গ'ম পাইছোঁ।
হয়, এনেকে মানে আপোনাৰ মানে চুপ টাইপৰ খাব পাৰি আৰু গ'ম পালে? খালী জালুক অলপ সৰহকে দিব আৰু।
হয়, হয়, পিছে অভেন এটা আনিছিলো মই।
বা কেতিয়া আনিছিলে আপুনি?
এ আজি আনিছো হে, ভাবি আছো কি কি বনাইনো আপুনি জানে তাত?
হয়, আপুনি অভেনত কেক বনাব পাৰে, তাৰ পিছত আপুনি বিস্কুট বিস্কুট বনাব পাৰে, আপুনি নাম কাতটা বনাব পাৰে।
হয়।
আপুনি তাত চিকেনো বনাব পাৰে বুজিছে? চিকেন বনাব পাৰে, চিকেন খিনি আপুনি এনেকে ধুনীয়াকে যে, বনাই যে কাটি কাটি যে। তাৰ প্লেট এখন প্লেট এখন আহে আহিছে নে?
আহিছে আহিছে।
হয়, হয়, প্লেটখনতে দি পেলাই বনাব পাৰে, তেনেকে আৰু আপোনাৰ বহুত বস্তু পাৰে তাত গ'ম পাইছে? আৰু ধৰি লওক আপুনি কেতিয়াবা ব্ৰেড-চেড সেকিবও পাৰিব। তেনেকে আপোনাৰ নানান ধৰণৰ বস্তু, আপোনাৰ অভেনতটো কিমান মন পৰিলে এনে?
অভেনটো আঠ হাজাৰমান পৰিলে কম দামতে পাইছোঁ।
অ', আঠ হাজাৰ দি আনিলে ন'? অঁ', ভাল দামতে পাইছে বাৰু দিয়ক বাৰু।
অফাৰ চলি আছিলে, অফাৰ চলি আছিলে আৰু লৈ আনিলো অ'
চলি আছিলে ন'? অ', সেইকাৰণে মানে ভালে গ'ম পাইছানে? এইবিলাক বস্তু আপুনি অফাৰতে ল'ব লাগে বুজিছে। অফাৰত ল'লে মানে ভালেই বাৰু কমতে পোৱা যায়। আপোনাৰ দ দুৰ্গা পূজা টাইমত যে তেতিয়া যদি কিনে, তেতিয়া আপোনাৰ মানে ফিফটি পাৰ্চেন্ট ডিচকাউন্ট থাকে গম পাইছে। বাই-বাইদো আপুনি যিটোৰ ওচৰ পৰা অকণমান আঁতৰি আহক। হেল্ল, হয় আপুনি টি ভি চাই আছে নেকি?
নাই নাই আমি টিভি নাচাওঁ নহয় আমাৰ টিভি চাৰ্জ ভৰোৱা নাই।
কি কৈছে?
আমাৰ টি ভিৰ ৰিচাৰ্ছে ভৰোৱা নাই।
অ আপোনালোকৰ টিভিৰ ৰিচাৰজে ভৰৱোৱা নাই ন। অ হয় হয় আপ অ অ আজিকালি মোবাইলে যুগ হল আৰু চবে আজ কালি মোবাইলতে চাই আপোনাৰ
মোবাইলতো চাই আপোনাৰ হয় আগ
আজিকালি মানে আপোনাৰ মানে যোনটো মানে আগৰ যুগত আপোনাৰ টিভিৰ প্ৰতি মানে আকৰ্ষণ আছিলে ন আজিকালি মানে সেইটো নোহোৱা হৈ গৈছে আৰু। আজিকালি চবে মানে আপোনাৰ হয়। আগতেতো আপোনাৰ এটা টিভিত এটা টিভিতে আপোনাৰ গোটেই গাঁৱৰ মানুহ আহি গৈছিলে। এঘৰ মানুহ ঘৰত থাকি থাকিলেই হ'ল আৰু গম পাইছেনে। কিন্তু আজিকালি আপোনাৰ সেইটো যুগ নাই আৰু।
আজিকালি আপোনাৰ চবৰে ঘৰে ঘৰে টিভি কিন্তু মানুহবলাকে চাবলৈ আজিকালি সময় নাপায়। আজ আজিকালি এনেকুৱা হৈয়ে গৈছে আপোনাৰ দুুনীয়াতটো আৰু।
হয় পিছে আগৰ আগৰ দিনৰ মানুহে টিভিও নহয় টিভিও নহয় আ-আগৰ দিনৰ মানুহে বাতৰি কাকত